অ', শুনিছা?
অ', শুনিছো, শুনিছো, মোৰ মাতো শুনিছা নাই?
মই শুনিছো, তুমি অকমান মোবাইলটো ওচলৈ লোৱাচ অকমান সৰুকে আহি মটো
অ', এতিয়া শুনিছা?
অ', অ', অ', শুনিছো, শুনিছো, কি কৰি আছিলা? মই তোমাৰ এই আগফালে ৰখি আছো, বতৰৰতো বতাহ মাৰি আছে
তাকে, মই তোমাৰ সেই, এইফালে ৰাস্তাৰ ফালে অকমান ওলাই আহিছিলো এ, বতাহ চতাহাহো মাৰি আছে এইফালে
অ, অ, কি ভাত পানী খালা নেকি অ চৰি চাহ তাহ খালা নেকি?
চাহ তাহ মানে সেই জাষ্ট এতিয়া খাই উঠিছোঁ, তুমি খালা নাই?
মই, খালো অ',
অ', ভাত পানী বনোৱা নাই এতিয়ালৈকে, বনাব আৰু
অ', বাকী খবৰ ভালেই নহয়?
বাকী, খবৰ ভালেই ভালেই তোমাৰ কেনেকুৱা
মোৰো আছো আৰু বাৰু
এ, আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে
তাকে, তোমাৰ মানে এইবোৰ সময় নোপোৱা আছো গম বন্ধ এতিয়া আৰম্ভ হৈছে যে
অ', অ', -
তাৰপিছতে, মানে গৰম বন্ধতো কাম থাকেই ন তোমাৰ কিবা কিবি কেম্প হৈ থাকে, বা কিবা কিবি প্ৰজেক্ট চজেক্ট চলিয়ে থাকে যে সেইকাৰণে ইমানকে সময়তটো পোৱা নহয়
তাকে, তাকে,
সেইকাৰণে, মই বোলো ফোন এটা কওঁচোন
উম, ভালে কৰিলা বাৰু দেই
তোমাৰ, তোমাৰ আজি এইফালে উম ব্দৰদেিয় ফালে গৈছিলো তাৰপিছতে গৈ থাকোতে, কি হল মানে মই দে দেখিছো, আজি মানে উ মানুহ এজনী মানে, এনেকুৱাকে হেৰি কৰি আছে তোমাৰ এই মানুহে মানে ৰেষ্টুৰেণ্টত খাই আছে
অ',
তাৰপিছতে, খাই থাকোতে মানে মানুহজনীয়ে এ বেলে খুজিছেগে মানে খাবলে মানে বস্তু খাবলৈ, মই তোমাৰ চাহ একাপ খাবলৈ সোমালো
অ',
তাৰপিছতে, বৃদ্ধ মহিলা এ গৰাকী মানে তোমাৰ অৱস্থা পাতি ইমান ভাল নহয়, গৈ পাননে খাবলৈ কিবা, দিয়ক দিয়ক গুজি আছে যোনবিলাক মানুহে টেবুলত বহি খাই আছে এতিয়া একো দিয়া নাই, মানুহ বিলাকে আৰু মোৰ মানে ইমানে বেয়া লাগিছে মোৰ ভা ত'তো পইচা নাছিলে, সেইটো সময়ত তেওঁক খাবলৈ বা দিব প
উম,
তাৰপিছতে মানুহজনী কোনে কোনা এ দিয়া গুচি গ'ল মানুহজনী
অ',
পিছত আকৌ, মই কি দেখিছো গম পাইছানে সি যোনবিলাক মানুহক খুজি আছিলে সেই মানুহ বিিলাকে কিছুমান বস্তু তোৰ খাই আধাতে এৰি থৈ গুচি গৈছে।
এৰি থৈ গুচি গৈছে অ।
উম, পিছত পেলাই দিছে সেই হেৰিঅ হোটেলৰ মানুহে কিন্তু সেই মানুহজনী সেই বস্তুটো এফৰ্ড এফৰ্দ নকৰিলে গম পাইছা নাই? এতিয়া ম অ এতিয়া মই সেই কথা অ এতিয়া সেই কথাটোৰ পৰা মই এটা কথা বুজি পাইছো কি গম পোৱা নাই? এতিয়া সেই মানুহগিটাৰ অৱস্থাটো আমাৰো আমিও তেনেকুৱা কাম কৰো কিন্তু আমি যেনিবা কি হয় ইমান মানে চকুত লগাকে দেখো যাৰ ফলত আমি ধৰিব পাওঁ মানে কি হয় এতিয়া ডেইলি যোৱা ঘৰত আমি ভাত যে খাওঁ
অ।
আমাৰ কেতিয়াবা মন নগ'লে বা পেট-চেট ভৰি থাকিলে কেতিয়াবা আমি ভাত কিমান নষ্ট কৰো বাও। হয় নে নহয় বা ঘৰৰ মানুহে কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায় কেতিয়াবা ঘৰৰ মানুহে ভাত-চাত খাবলে মন নাথাকিলে তেওঁলোকে যথেষ্ট ভাত মানে দিনটোত তোমাৰ কমচে কম হ মানে ভাত এদিন হ'লেও মানে দিনটোত এনেকুৱা দিন নাই য'ত ভাত পেলনি নাযায় মানে কিবা এটা হ'লেও পেলনি যায় মানে হয়ে নাই বাৰু? এ এতিয়া আমাৰ কাৰণে যিমানখিনি আমি বছৰি বা মাহেকত যিমানখিনি বস্তু খাদ্য পেলন পেলাই দিও সেই খাদ্যবোৰ কিছুমান মানুহৰ কাৰণে কিমান মূল্যৱান আচলতে আমি বুজি নাপাও কথা
বুজি নাপাও হয়।
এতিয়া সেই বস্তুটো আচলতে অভাৱীসকলেহে বুজি পায় মই আজি কথা কথাটো দেখি যথেষ্ট বেয়া লাগিলে। এ ইয়াতে তোমাৰ দৰিদ্ৰতাৰ কথাটোও সোমাই আছে লগতে তোমাৰ সেই যোনটো মই খাদ্য অপচয়ৰ কথাটো আছে সেইটো আমি বাৰু আজি এই খাদ্য অপচয়ৰ কথাটোহে পাতিম বাৰু। এতিয়া তুমি আমাৰ এতিয়া আগতে ককা-দেউতাহঁতে কয় বা আমাৰ আইতাহঁতে কয় যে খাদ্য এনেকে পেলাব নাপায় ল লক্ষীক এনেকে পেলাব নাপায় যি ভাত যিগিটা লাগে সেইগিটা ল'বি আৰু সদায় চুচি বাচি খাবি ভাতগিটা ধুনীয়াকৈ আচলতে তাৰপিছত কয় আমাক যে এইবিলাক এনেকে ভাত পেলালে লক্ষী লক্ষী কি হয় চাৰা দিয়ে বা লক্ষী লক্ষীয়ে বেয়া পায় লক্ষী অসন্তুষ্ট হয় তেনেকুৱাকে কয় আমাক মানে আচলত তে আমাক সেই বস্তুটো এটা ভয় সোমোৱাইহে কয় যাতে আমি ভাতবোৰ নেপেলাওঁ বা ভৱিষ্যতে আমি তেনেকুৱা কাম নকৰো কাৰণ তেওঁলোকে গম পায় যে কষ্ট কৰি এবা আমি খেতি কৰি কষ্ট কৰি কিমান কষ্টৰে দিনটোৰ কাৰণে ধানগিটা গো টাও আৰু ডেইলি যদি তেনেকে ভাত পেলাওঁ বছেৰেকত কিমানখিনি ভাত লোকচান হয় হয়নে বাও? গতিকে তুমি কি ভবা তুমি কি ভবা আমাৰ এতিয়া মধ্যবিত্ত মানুহৰ পৰা যিমানখিনি ওপৰ সম্ভ্ৰান্ত মানুহ আছে প্ৰত্যেক দিনে যিমানখিনি খাদ্যৰ অপচয় কৰে বা পেলনি হেৰি কৰে ই এটা ই প্ৰথম কথা ইটো মানুহৰ ব্যক্তিগত এটা এটা চইচ হয় কৰিব পাৰেটো তেওঁলোকৰ কথা কিন্তু এই গোটেই বস্তুটো আচলতে এটা ভাল অভ্যাস নে বেয়া অভ্যাস বা এই বস্তুটো যদি যদি আমি ৰাইট ডাইৰেকশ্বনত লৈ যাওঁ তেনেহ'লে পেলনি হোৱা খাদ্য খা পেলনি হোৱা খাদ্যবিলাক কিছুমানৰ কিছুমান লোকৰ ডেইলি প্ৰয়োজনীয় খাদ্য হ'ব পাৰে। সেইকাৰণে তুমি কি ক'বা সমাজখনত এই যোনটো ধাৰণাটো বা এই যোনটো আমাৰ ব্যৱহাৰটো? সদায় আমি ডেইলি নিজৰ লাইফত কৰি থাকো কম-বেছি পৰিমাণে বস্তুটো আচল তে ডাঙৰ ডাঙৰ যদি বা অলপ ডাঙৰ প্ৰেক্ষাপটত যদি চাবলে যাওঁ আমি যথেষ্টখিনি খাদ্য পেলনি কৰোঁ, এটা বহুত ডাঙৰ সমস্যা গতিকে তুমি কি ক'বা এই বিষয়ে?
এতিয়া চোৱা দেই এতিয়া আমি যে তোমাৰ খাদ্যখিনি সদায় পেলাওঁ হয় নহয়, অলপ হ'লেতো পেলাওঁ। সেইখিনিতো কিন্তু আমাৰ এটা বহুত বেয়া হয় ভ, গম পাইছানে।
হয় হয়।
এতিয়া তোমাৰ হয়, আমি এতিয়া খাদ্য পেলাইছোঁ। সেইখিনিয়ে হয়তো তোমাৰ সেইখিনি পেলোৱা খাদ্য খিনি তোমাৰ কিছুমান মানুহে। খাব'লে তোমাৰ বহুত কষ্ট কৰে গম পাইছানাই এতিয়া আচলতে সেই খাদ্য। মানে যি সকলে কষ্ট কৰি খাদ্য খিনি হেৰি কৰে, গম পাইছ নাই। যিসকলে কষ্ট কৰে সেইসকলেহে সেই বস্তুটোৰ মূলতটো বুজি পায়। গম, পাইছা নাই এতিয়া ধৰি লোৱা আমি সেইবিলাক বস্তু বিলাক ইমান বুজি নাপাও হয় ন। কাৰণ আমি কষ্ট কৰা নাই গম পাইছ নাই, এতিয়া যিসকলে। খেতি কৰে ইমান কষ্ট কৰি পেলাই যি সকলে খেতি কৰে।
হয়।
য সকলে তোমাৰ সেই ধান চাউল উৎপাদন কৰি। আমি আমাক যিসকলে ভাত চাত বনাই দিয়ে সেইসকল সেই সকলেহে বুজি পায় মানে কথাটো গম পাইছা নাই যিহেতু যিহেতু তেওঁলোকে কি হয়। নিজৰ কষ্টৰ ঘাম মাটিত পেলাই সেইখিনি উৎপাদন কৰিছে হয় নহয়।
হয় হয়।
আমি মানুহ বিলাকে কি কম এতিয়া আমি। ধৰি লোৱা পইচা দি মেলি সেইখিনি খাওঁ। হয় নহয় এনে আমি কি হয় আমি চখত খাওঁ গমাইছানে। কেতিয়াবা কি হয় গম পাইছা নাই তোমাৰ ধৰি লোৱা ভোক চোক নাথাকে কিন্তু এনেই। এনে যাওঁ মানে খাবলৈ গম পাইছা এনে মানুক দেখওৱা নিচিনাক মানে চখটৈ ই এনে যাওঁ। যোৱাৰ পিছত মানে কি হয় সেইখিনি আমি যিখিনি খাব নোৱাৰো এনেই। এনেই তাতে নষ্ট কৰি গুচি আহো, এনে তাতে হেৰি কৰি থাকো গম পাইছা নাই, আৰু আমি ধৰি লোৱা। হোটেলত যেনিবা কিবা এটা খাই আহিছো হয় নহয় আমি সেই তাত। হোটেলত খাই অহা বস্তুখিনি তাতে নষ্ট কৰি দিওঁ হয় নহয় আৰু আৰু। তোমাৰ সেই হোটেলৰ সেই মানুহ লাগেও সেইখি তোমাৰ হেৰি নক নহয় সেইখিনি হোটেলৰ মানুহিনি সিনিওো সেইখিনিও টো পেলাই দিয়ে।
পেলাই দিয়ে তেওঁলোকে ডাষ্টবিনত পেলাই দিয়া ডাষ্টবিনৰ পৰা বুটলি বুটলি লয় কিছুমান লোকে।
অ, সেইটোয়েতো মই ক'বলৈ বিচাৰিছো এতিয়া তোমাৰ। এতিয়া তুমি চোৱাচোন আমাৰ যেনোিবা খাবলৈ মন নাই হয় নহয়। আমি কেইটামান আগতিকে থৈ মেলি সেইখিনি হয়তো আমি কাৰোবাক দানো দিব পা
দান দিব পাৰো হয়, পেলনি যোৱা বস্তুবিলাক দিব পাৰো।
অ, দিব বাৰু এতিয়া তোমাৰ ধৰি লোৱা। সেই ৰাস্তা পধূলিয় যিসমূহ মানে ভিক্ষাই ভিক্ষা খুজি থাকে যিখিনি লোকে। গম পাইছা নে নাই সেইসমূহকো আমি সেইবিলাক বস্তু দান দিব
দিব দিব পাৰো, এতিয়া হয় এতিয়া কথাটো চোৱা এই এইবিলাক এজনো কথা। আচলতে মানুহ আচলতে যেতিয়া সেই মই মানুহ মানুহগৰাকীৰ স্থানতে যদি নিজকে থৈ চাওঁ। যেতিয়া পেটত ভোকে তীব্ৰ আলোৱনৰ সৃষ্টি ক, তেতিয়া মানুহে জোঠা নাচায় কোনে কাৰ খাইছে। জোঠা নাচায়, তেতিয়া মাত্ৰ অকল এটাই। এটাই বিচাৰে যে দি পেটৰ ভোক নিবাৰণৰ কাৰণে জীয়াই থাকিবৰ কাৰণে মোক। অকল এসাঁজ ভাত দিয়ক। এটা সময়ৰ কাৰণে ভাত দিয়ক গম পাইছা নাই এতিয়া আমি তুমি যোনটো কথা। কথা কৈছে একচৱেলি আমি প্ৰয়োজনত বা ইমানখিনি যে আমি। কছট কৰি থাকো সেইখিনি। বা সেই বস্তুখিনি যদি আমি অকমান ধ্যান দি যিমানখিনি অপচয় কৰো। মাহেকে পহেকে যদি সেই লোকসকলক। আমি যদি তাৰ যোগান ধৰিব পাৰো, যিমানখিনি অপচয় কৰোঁ সেইখিনিও যদি তেওঁলোকক দিওঁ। তেওঁলোকৰ বাবে বহুত গ'ম পাইছে নাই, এতিয়া প্ৰথম কথা টো হয় গ'ল, আমি বস্তুটো এনেকে চাওঁ, যে মই ইনকাম কৰিছোঁ মই খাইছো মই পেলাইছো, তাতে লোকক দিওঁ নিদিওঁ মোৰ কথা। লোকে খাই মৰে কি হয় মোৰ কথা। আচলতে, এইটো মোৰ অনুসৰি এজন সুস্থ মানুহৰ বা এজন। মানৱীয় কোনো অধিকাৰী মানুহৰ আচলতে ধাৰণা নহয়। কাৰণ মানুহবোৰ মানুহ অ' মানুহ বুলি কোৱাৰ লগে লগে প্ৰথম কথা মানৱীয় অনুভূতি মানুহে মানুহৰ। কাৰণে কৰিব লাগিব, আজি তেওঁ তেনেকৈ ভুগি আছে কিবা এটা সমস্যাত। কিবা এটা প্ৰব্লেমৰ কাৰণে বা কিবা এটা সময়ৰ অভাৱৰ কাৰণে। সুযোগৰ অভাৱৰ কাৰণে তেওঁ আজি তেনেকুৱা এটা সমস্যয়াটো ভুগি আছে। প্ৰথম কথা তেওঁক আমি সকাহ দিব লাগে বা তেওঁক আমি জীয়াই থকাৰ বাবে সংগ্ৰামত। তেওঁৰ লগত যদি অকমান সহায় নকৰোঁ বা তেওঁ যদি আমি সেই ক্ষেত্ৰত। আমি যদি নিজে পেলাই থকা বস্তুতটো যদি কাৰোবাক দিলে কাৰোবাক যদি এসাঁজ ভাত। ওলায়, তেনে হ'লে কিমান ভাল কথা কাৰোবাৰ। অ' কিমান ভাল ক কাৰোবাৰ এসময়ৰ এসাঁজ ভাত উলিয়াই দিলো। যোনবিলাক ভাগ পেলনি যায়। পচি যায়, সেইবিলাক ভাত বেয়া। বেয়া হৈ যায় সেই বিলাক খাদ্য বা বেয়া হৈ যায়, তেওঁ লোকক দি আমি এখাজ ভাত। কাৰণে তেওঁলোকৰ চিন্তা কমাই দিলোঁ বা তেওঁলোকক অকণমান উৎসাহ। জনালো তে সেই কথাটো যদি মানসিকতাটো যদি আমাৰ মাজত গঢ়ি নুঠে। বা আমি যদি সেই অপচয়ৰ কথাটো যদি আমি যদি। ভালকৈ যদি নাচাওঁ, কাইলৈ হয়তো সেই দশাটো আমাৰো হ'ব। আমি যেনেকৈ মধ্য হয় মধ্যয়বিত্ত ঘৰৰ আমি ল ল'ৰা ছোৱালী হিচাপে যেনেকা আমি খাদ্য অপচয় কৰো, আজিকালি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সুব দেখা পোৱা যায়। ইমান মাক দেউতাক কে মাক দেউতাকে কিবা কিবি নতুন বস্তু বনাই খোৱাব শাক পাচলিটো নাখায়। ফাৰ্ষ্ট ফুড খাব, ভাত নাখাই, ভাত, ভাত পেলনি যোৱাব বা ভাত পেলাব তে সেই কথাবিলাকৰ কথা কৈছো যে আমাৰো সেই তেনেকুৱা এটা দখা ৰ হ'ব নে নহয় যদি সেই এনেকুৱা ধৰণে ভাত অপচয় কৰি থাকোঁ বা খাদ্য হেৰি কৰোঁ। আৰু মইতো এটা কথা এটা কথা বিশ্বাস কৰোঁ যে আমাৰ যদি সামৰ্থ্য থাকে। বা আমাৰ যদি সেইখিনি সদায় যদি ভাত পেলোৱা সামৰ্থ থাকে। আমি যদি সদায় ভাতকেইটা পেলাব পাৰোঁ। মই এটা কথা বিশ্বাস কৰোঁ যে মাহেকে পশেকে আমি সেই লোকসকলৰ কাৰণে এদিনৰ ভাতকেইটা কিন্তু আমি যোগাৰ কৰোঁ
যোগানো ধৰিব পাৰোঁ হয়। গতিকে, সেইটো তুমি। অ' এইটো তুমি ভাল কথাই কৈছা বাৰু দেই এই তোমাৰ। বহুত আজি মানে কি আজিকালি মানুহৰ চিল ধাৰাটো বহুত বেলেগ গ'ম পাইছা নাই। এতিয়া ধৰি লোৱা সকলো মানুহৰ যদি চিন্তাধাৰাটো তোমাৰ নিচিনাকে। যদি সকলো মানুহে চিন্তা কৰে, তেনে হ'লে হয়তো। সেই যিসকল তোমাৰ আহ ভিক্ষা মাগি থকা যিসকল মানুহ। সেই মানুহৰ হয়তো পৰিমাণটো খুব কম কমি যাব।
কমি যাব, কমি যাব, কমি যাব। তেওঁলোকৰ দুখ দুুৰশা কমি যাব, অলপ হলেওতো। অলপ হ'লেওতো হ্ৰাহ পাব ন।
হ্ৰাস পাব আৰু মানে কি হয় আজিকালি মানে সেই এনেদৰে কোনো চিন্তাই নকৰে গ'ম পাইছানে। কথাবিলাক মানে মান মানুহে আজিকালি প্ৰথম অকল নিজৰ কথাটো চিন্তা কৰে। গ'ম পাইছানে নাই মানুহে আন আনৰ কি হৈছে, তেওঁ কিবা এটা কাম কৰিছে। সেইটো তোমাৰ আনৰ উপকাৰ হৈছে নে অপকাৰ হৈছে সেইটো মানুহে বিচাৰ কৰি নাচায়। ভুল শুদ্ধ বিচাৰ নকৰে দেই এক কথাত ক'বলৈ গ'লে এতিয়া তোমাৰ। কি হয় এতিয়া আমিয়ে এতিয়া মইয়ে তোমাৰ ভাত। অ' মন গ'লেই মই পেলাই দিওঁ হয়ে নহয় এই ভাত বোলে আজি খাবলে মন নাই পেলাই দিওঁ, অ'। এতিয়া কি হয় আমি আচলতে সেইটো তুমি আমি আচলতে ভাত বিলাক সঞ্চয় কৰিবলৈ চেষ্টা কৰিব লাগে হয় নহয়।
হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে হয়।
সেইবিলাক এতিয়া আমি যদি সেইবিলাকৰ ওপৰত আমি গুৰুত্ব নিদিওঁ নানে কি হ'ব তোমাৰ পিছলৈ আমি সেইটো তাৰ অনুভৱটো আমি পিছতহে কৰিম গম পাইছা নাই। এতিয়া এতিয়া পাই আছো কাৰণে এইবিলাক আমাৰ খেয়াল নাই এতিয়া গমাইছা নাই।
হয়।
আজিকালিতো তোমাৰ সেই খেতি আগৰ নিচিনাকে নহয়ো-নহয়ো গম পাইছা নাই। আজিকালি তোমাৰ সেই পথাৰত তোমাৰ খেতি বাতিও কমি গৈছে নহয়। গমাইছা নাই অ' সেই আগ-আগতে আমাৰ ধৰি লোৱা যিমানখিনি আমি ধান পাওঁ এডৰা মাটিৰ পৰা আজিকালি কিন্তু লো হেই তাৰ আধামান হে পাওঁ গম পইচা নে? গতিকে হয়তো ভূ ভৱিষ্যতে তোমাৰ এইখিনি তোমাৰ আমাৰ আমি এতিয়া যি খিনি ভাত খাই আছো সেই ভাতৰ হেৰিতটো খুব কমি যাব গম পাইছা নাই।
কমি যাব হয়।
সেই চাউলৰ পৰিমাণটো কমি যাব। কাৰণ এতিয়া চোৱা তোমাৰ এতিয়া বতৰ বিলাক কিমান বেয়া দেখিছা নাই। ইতিয়াতো বা খৰাং হ'ব।
খৰাং হ'ব হয়।
সেইখিনিয়ে কথাতটো, গতিকে আমি সেইবিলাক মানে অকমান গুৰুত্ব দিব লাগিব।